হেল্ল' অ', কওঁক।
হয় জয় জয়তে আপোনালে শুভেচ্ছা জ্ঞাপ কৰিলো।
অ', ধন্যবাদ।
আপোনালৈ ফোন মৰা এটা মোৰ বিশেষ কাৰণ আছিল। কাৰণতটো হ'ল কি আপোনাৰ আপুনি চাগে অনুভৱ কৰিছে গৰমতটো কিমান। ইমান বাঢ়ি গৈছে।
হয় হয় বহুত গৰম বাঢ়িছে আজি কি ক'ব আৰু।
এ ইয়াৰ এটা বিশেষ কাৰণ আছে যিটো হ'ল গোলকীয় উষ্ণতা বৃদ্ধি আমি গছ গছনিবোৰ কটাৰ ফলত এই দুৰ্ঘটনাটো ঘটিবলৈ আৰম্ভ হৈছে কিয়নো আমি গছ গছ গছনিবোৰ কাটিলত গৰমত বহুত বাঢ়ি গৈছে ইয়াৰ ওপৰত আপুনি কি ক'ব?
মই এইটোৱে ক'ব বিচাৰো যে আমি সকলোৱে এই গছবোৰ ৰোপন কৰিব লাগে
হয়।
আপুনি কি ভাবে এইটোৰ প্ৰসংগত?
অ', আমি গছবোৰ ৰুব লাগে। কিয়নো গছবোৰ কাট লত অ' আপোনাৰ গোলকীয় উষ্ণতাও বৃদ্ধি হৈছে আৰু জংঘল ধ্বংস কৰিলত আপোনাৰ জীৱ জন্তুবোৰ গুচি আহিছে আৰু মই জনা মতে আপোনাৰ লোকৰ ঘৰত এটা হাতী আছিল এই হাতীটোৰ বিষয়ে আপুনি অকমান ক'ব বিচাৰিছে নেকি?
সেইদৰে আগতে এ কুন্ধা তানিছিলে। গছৰ সেইবোৰে কাম কৰিছিল আৰু
হয়, আৰু হাতীটোৰ নামটো কি আছিল বাৰু?
হাতীটোৰ নামটো আছিলে শিৱপ্ৰসাদ
হয় আৰু অলপ কব বিচাৰে নেকি সেই হাতীটোৰ ওপৰত? হাতীটোৰ কেনেকে ৰাখিছিল, কোনে ৰাখিছিল কিবা কিবি
হাতীটো মানে আপোনাৰ মাওত মাওত থাকে মাওতে ৰাখে আৰু। জংঘলত আপোনাৰ তেনেকেই আৰু হেৰি কৰে আৰু।
হয় হয় আৰু? আৰু মই আপোনালৈ ফোন কৰা আৰু এটা কাৰণ আছিল যিটো কাৰণ হ'ল আমাৰ নামঘৰত এই জুলাই মাহৰ আৰু লাষ্টত আমি এখন ভাওনা অনুষ্ঠিত কৰিছো তাৰ বাবে আপোনাক নিমন্ত্ৰণ কৰিবলৈ এই ফোন টো লগালো।
হয় হয় মই এইবোৰ কামত বাৰু উৎছুকে। আপুনি কোৱাৰ কাৰণে ধন্যবাদ।
হয়, আৰু তাত আপোনাৰ দিনত আপোনাৰ ভাগৱত থাকিব দুদিনীয়া কাৰ্যসূচী। আৰু সেষ সেই অ', থাকিব আপোনাক তাৰ বাবে আমি নিমন্ত্ৰ ণ কৰিছো। আৰু আপুনি দুশাখন চলাবৰ বাবে আপোনাক, হয় হয় আপুনি দুহাৰখন চলাব পাৰিব নহয় নিশ্চয়?
পাৰিম পাৰিম নিশ্চয় পাৰিম আমি আপুনি এই চিন্তাই নকৰিব।
হয় আৰু হে খোৱা বোৱাৰ ব্যৱস্থা টো আপুনি অকমান লাগি ভাগি দিব লাগিব।
নিশ্চয় দিম বাৰু আপোনাক চব কৰি দিম।
অ', হয়,
উম,
আপুনি এতিয়া ভাত পানী খালে নহয়?
ভাত পানী খালোঁ আৰু আপুনি?
ময়ো খালো বাৰু আপোনালোকৰ ঘৰত অ, কোন কোন আছে? মোৰ আমাৰ ঘৰত আহ দালি। ভাজি এনেদৰেই খালো আৰু। আপোনালোকৰ ঘৰত সদস্য় কোন কোন আছে?
মা, দেউতা, বা।
হয়,
আপোনালোকৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত মই আছো আৰু মোৰ দাদা মা, দেউতা, এইয়াই আৰু আৰু আপুনি আ আমাৰ গাঁৱতে এজন সবল ব্যক্তি আছে যিজন হ'ল তাপাৱাদীপ তেওঁৰ বিষয়ে চাকে আপুনি শুনিছেই?
এ সেইজন এজন আমাৰ গাঁৱৰ চিগ গায়ক হয়। বহুত ডাঙৰ মানে। সেইজনে একদম ত তেওঁ এনেকুৱাই প্ৰতিভা আছে একদম তেওঁ এ কি কম আৰু।
অ', হয়, তেওঁ মই তেওঁৰ বিষয়ে শুনিছো বাৰু তেওঁক হেনো উঠি অহা প্ৰজন্ম কোনেও ভাল নাপায় বাকী বেলেগ মানুহে ভাল পায় হেনো তেওঁ হেনো টপাৰ মূৰত হয়।
আপুনি নি আপুনি নিশ্চয় সেইটো কথা ভালদৰে শুনিছে সেই মানুহজন বাৰু কোনেও দেখি
হয় তেওঁ হেনো তেওঁৰ তপাৰ মূৰত সুন্দৰ ভাৱে তাবলা বজায়।
হয় হয় পিতেকে তেওঁৰ মূৰত তাবলা বজায় বাৰু, মই এইটো কোৱা শুনিছো গাঁৱৰ মানুহৰ মুখৰ পৰা।
হয়, তেওঁ মই শুনা মতে তেওঁ হেনো নক, অ, নকলি চুলি তেওঁৰ মূৰত পৰিধান কৰি হেনো হুঁচৰি গাব যায়।
হয়, যায় সেইটো আপুনি ঠিক ঠিক শুনিছে। একদম শুদ্ধ ঠিক কথা কৈছে কিন্তু দেই তেওঁ মানে চুলিত হেৰি লগাই লয় ন লে চলি
হয়।
উম। আপুনি সেইটো প্ৰসংগত কি ক'ব বিচাৰে এই মানুহজনৰ প্ৰসংগত
মই অ', মইটো তেওঁৰ বিষয়ে ভাবো তেওঁ আ, থাৰ্ড ক্লাছ মানুহ যিজন আ, আপোনাৰ হেৰিয়াত আ, এখন থিয়েটাৰটো মই জনামতে গৈছিল তাৰ পৰা তেওঁ চাদা খোৱা যহত ধঁপাত মুুক্ত। পৃথিৱী আমি গঢ়ি তুলিব লাগিব। সেইবাবে তেনেধৰণৰ মানুহক আমি প্ৰায় অস্বীকাৰ কৰাটোৱে বিচাৰো
হয়, হয় এইটো ঠিকেই কৈছে বাৰু। আপুনি পিছে ধপাত জাতীয় বস্তু খায় নে নাখায়।
মই তেনেধৰণৰ বস্তু নাখাওঁ আৰু তেনেকুৱা ধৰণৰ শব্দ আমি যদি বেছিকৈ ব্যৱহাৰ কৰো তেন্তে এইটো আমাৰ কলটো কাত খাই যাব প সেইবাবে আমিনে ব্যৱহাৰ নকটোৱে উচিত হ'ব।
আহ হয় বাৰু উম।
অ' হয় এতিয়া আপ আমাৰ ভাওনাখনৰ নামটো আছিল, দস্যু ৰত্নাকৰ। তাত আমি ৰ নাকৰ ভাওঁতো আমি এজন সবল শক্তিমান আহ পিংকু বৰাক দিম বুলি ভাবিছিলো তাৰ বিষয়ে আপুনি কি ভাব তেওঁ এজন উচিত হ'বনে বাৰু।
হ'ব, হ'ব মই সেইটো আপুনি ঠিকেই কৈছে সেই মানুহজন একদম উচিত শক্তি
হয় আৰু অ' আমি ভাবিছিলো ভাগৱতত আকাশ নামৰ এজন ব্যক্তি আছে যিজন আমি এদি গাবৰ বাবে নিমন্ত্ৰণ কৰিম তেওঁ আমাৰ ভাগৱত খন চলাই আানিবৰ বাবে এজন উচিত ব্যক্তি হ'বই জানো
হয়, হয় সেইজন এজন প্ৰসিদ্ধ ভাগৱত গায় মানে। কি কম আৰু আপোনাক আপ আপুনি সঠিক। কথাটোৱে শুনিছে বাৰু সেই মানুহজনে পুৰা ধুনীয়া ভাগত গায়।
হয়।
উম, আপুনি আপুনি তেওঁক নিমন্ত্ৰণ কৰিছে। যাব
হয় আমি সদ্যহতে আমাৰ মিটিং চলি আছে সেই মিটিঙত আমি সেইটো কথা কথা আলোচনা কৰিছও বিশেষভাৱে
আহ হয়, হয়।
আৰু আপুনি কিবা ক'ব বিচাৰিছে নেকি?
যে আপোনালোকে ভাগত খন ধুনীয়াকে চলাই যায়, আৰু ভাওনাখনন ধুনীয়াকে চলাই যাব। পাৰোঁ আমি
হয়। কিয়নো আমি বেছি দেৰি কথা নাপাতিলে আমাৰ ফোনটো কাট খাই যাব সেইবাবে আমি কিয়নো এটা এটা নতুন টপিক উলিয়াই থাকিব লাগিব।
হয়, হয় আপুনি নিশ্চয় ঠিক কথা কৈছে।
হয় এতিয়া আপুনি চাব পাৰে হয়। এতিয়া আপুনি চাব পাৰে কিমান গৰম বাাহিছে। সেই গৰম আমি এটা নিৰ্দিষ্ট তাপমাত্ৰাত ৰাখাবলৈ হ'লে আমি বহুত বহুতো পদক্ষেপ হাতত তুলিব লাগিব। কিয়নো আপুনি আগতে চাব পাৰে আহ আগৰ বছৰকেইটা তেনেকে আহে কিন্তু এইবাৰ আপুনি চাব পাৰে চল্লিছৰ পৰা পঞ্চাশ পঁচপন্ন তেনেকুৱা হৈ পাই গৈছে আৰু জাপান দেশৰ জাপান নি নিচিনা এখন উন্নত দেশত এটা যন্ত্ৰ আছে। যিটো যন্ত্ৰ হ'ল আপোনাৰ গছজোপাত কোনো আঘাত নিদিয়াকৈ এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰে তেনে যন্ত্ৰ এটা আমাৰ যে ভাৰত চৰকাৰো আহ অ' কি কথা ক'ব।
মই এইটোৱে কম যে মোৰ মন্তব্য এইটোয়ে যে আ ভাৰত চৰকাৰে যে এই যন্ত্ৰটো আমাৰ ভাৰতবৰ্ষলৈ আনে এইটোৱে মই বিচাৰো। কি বিচাৰে
হয়, তেনেকুৱা আমি আমিও বিচাৰো সেইটো কথাকে কিন্তু আমাৰ তেনেকুৱা যন্ত্ৰ আমাৰ ভাৰতবৰ্ষত নহয় কিন্তু আমাৰ অসম লেখেয়া এখন ৰাজ্যত তেনেকুৱা যন্ত্ৰৰ প্ৰায় অভাৱ। অ' ৰাস্তা ঘাট আৰু ঘৰ দুৱাৰ বনাবৰ বাবে কটা বহুত গছ গছনি কাটি দিয়া হয় তাৰ ফলত আগতে আপুনি চাব পাৰে, আমাৰ ইয়াত ঘন চিৰিকা তেনেধৰণৰ চৰাই চিৰিকটি জন্তু ক'ত আমি দেখিবলৈ পাওঁ। কিন্তু আজিকালি আমাৰ তেনেকুৱা চৰাই চিৰিকটি দেখিবলৈ পোৱা নাযায়। কিয়নো চৰাই তেনে ঘন ঘন চিৰিকা তেনেধৰণৰ বহুতো চৰাই বিলুপ্ত হৈ গৈছে। প্ৰায় সেইবাবে আমি প্ৰায় যিমান পাৰো গছ গছনি নক কটাটোৱে কৰিব লাগে তাৰ ওপৰত আপুনি অলপ। আপোনাৰ মন্তব্যটো আগবঢ়াব।
মোৰ মন্তব্য যে এই আপুনি উম। মুখ্য অসমৰ মুখ্যমন্ত্ৰীক এইটোৱে ক'ব যে ক'ব পাৰিব নাই বাৰু এই এ চৰাই চিৰিকটি সংৰক্ষণৰ বাবে
হয়, এইটো আপুনি এটা বৰ ভুল কথা ক'লে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কেনেকে ক'ম বাৰু এইটো গছ গছনি কটা নকটাৰ ওপৰত মই কোনো ডাঙৰ পলিটিচিয়ান নহয়, যিটোৱে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'বগৈ পাৰোঁ যে গছ গছনি আমি সংৰক্ষণ কৰিব লাগিব, আমি এইটো একগোট হৈ কৰিব দিয়ক, কিয়নো মই অকলশৰে এইটো কাম কৰিব নোৱাৰিম।
হয়, হয়, হয় সেইটো সঠিক কথা কৈছে বাৰু মোৰ ভুল হৈ গ'ল।
হয় আৰু আপুনি চাব পাৰে। আমাৰ এইখন যিখন বিহপুৰীয়া সমষ্টিত তাত এখন আহ জাতি ভাহাৰ বুলি গাঁও আছে তাত আমাৰ দলং বানপানীৰ জহত দলং চলং চ'ব ভাগি গৈছে আৰু বহুতৰ ঘৰ দুৱাৰ উটুৱাই নিছে আৰু খেতি বাতিৰ বহুত আহ নষ্টও হৈছে তাৰ ওপৰত আপুনি অলপ কিবা ক'ব নেকি?
আমি এইটোয়ে ক'ব বিচাৰো যে এ গছ গছনি কটা বন্ধ কৰিব লাগে আৰু মাথাউৰি নিৰ্মাণ কাৰ্য কৰিব লাগে।
হয়, এইটো আপুনি বৰ এটা ভাল কথা ক'লে।
উম। মাথাউৰি নিৰ্মাণ নহ'লে আজিকালি পানীয়ে পুৰা হেৰি কৰি পেলাই আৰু
অ' আপুনি কথাবোৰ এটা অকমান স্পষ্টকে ক'ব কিয়নো আপোনাৰ আহ কথাকেইটা পূৰা স্পষ্ট হোৱা নাই। কিয় যিটো ফলত আমাৰ ফোনটো কাত খাই যাবও পাৰে।
অহ
হয় এ আমাৰ ঘৰত এসময় এটা দুটা ডাইনেছৰ আছিল যি দুটা ডাইনেছৰৰ কামত ম এতিয়ালৈকে আমাৰ ঘৰত আছে যিটো দুটা পয়া লাগিলে। সেই দুটাক মই পৰুৱাৰ মাংস খুৱাই জীয়াই ৰাখিছো। আপোনাৰ যদি সেই ডাইনাছৰ কেইটা চাবলে মন আছে তেন্তে আপুনি আহিব পাৰে, আমাৰ ঘৰত দেখা দিবহি পাৰে।
নিশ্চয় যাম আপোনাৰ ডাইনাছৰকেইটাৰ দাতঁ চাবলৈ।
হয়, আহিব আপোনাক মই ভালদৰেই দেখাম।
আপুনিও আমাৰ ঘৰত এপাৰ হাঁতীৰ দাঁত দুটা আছে সেই দুটা চাই যাবহি।
হয়, মই নিশ্চয় যাবলৈ চেষ্টা কৰিম। কিয়নো মই কামত, কিয়নো মই কামত সম্পূৰ্ণৰূপে বিলীন হৈ আছো। তাৰ বাবে মই আপোনাক কথা দিব নোৱাৰিম। কিন্তু মই যিমান পাৰো চেষ্টা কৰিম আপোনাক
হয়, আপোনাৰ কাম যদি আজৰি হয়। তেতিয়া এফাক আহি চাই যাবহি নিশ্চয় আহিব বুলি আশা। কৰিলো
হয়, যিমান পাৰো
হয়, ময়ো। চেষ্টা কৰিম বাৰু ডাইনেছ
হয়, এতিয়া আমাৰ নামঘৰত বিশেষ কাম চলি আছে, তাৰ বিষয়তো আপুনি জানেই।